হেল্ল'।
কি কৰি আছা?
অ এইয়া এই ধূপ চাকি লগাই পেলাই অকণ বহিছো।
অ মইো এই ধূপ চুপ লগাই বহিছো ইল তাকো লৰাই গা ধুই আছে।
অ তাৰপিছত চাহ তাহ খোৱা নাই নহয়?
চাহ নাই খোৱা মালিক নাই মালিক আহিলে বোলো বনাম আৰু
অ। মইো এই আজৰি পিজৰি হৈ মই বোলো ফোন এটা কৰছোন বহু দিন হ'ল খবৰ খাতি এটাও
ভালে কৰিলা ভালে? কৰিলামোৰ খা খবৰ ল'বলৈ তেনেকৈ সময়ো হোৱা নাই
আহ।
ভালে পালো দিয়া ফোনটো কৰা কাৰণে।
তাক বাকী ঠিকেই আছে অ এই দিনত মানে ল'ৰা ছোৱালী গোটেই কেইটাৰ লগতে লাগি থাকিব লগীয়া হয়
উম।
তে। এইেই সময়ে নেপাওঁ মোলৈ এতিয়া সেইকাৰণে সিহঁতকো অকণ বহাইছো। ফেনখন লগাই বোলো অকমান বহচোন। তাৰপিছত মই বোলো ফোন এটাকে কৰোচোন।
দিনটো আমাৰো আজৰি নাই। আমাৰ ল'ৰাও একদম অকল খেলিয়ে থাকে, খেলিয়ে থাকে। এতিয়া গোটেইটো বালিয়ে-চালিয়ে। হে হেৰি হৈ পেলাই কি আ গা নিজে ধুইছে।
অ। ল'ৰা ঠিকে আছে। লৰা ঠিকে আছে। নহয়।
লৰা ঠিকে আছে। অ।
অ, এই হেৰি দাদা ডিউটিলৈ গ'ল চাগে।
অ, আ?
দিলেগৈ চাগে।
দাদা ডিউটি গল। অহাই নাই সন্ধিয়া আমি আম ওচৰ মানুহ এঘৰত আম খাবলৈ গৈছিলো, তেতিয়াই যোৱা মানুহটো এতিয়ালৈকে অহাই নাই।
অ, কিমান সময়ত আহিব দাদা?
হয়
অ, অ।
কিমান সময়ত ওলাই আহি আৰু
অ, তাকেহে। বাকী ভাত পানী কিহে বনাব ৰাতি।
ভাত, মাছ-মাংস এতিয়ালৈকে একো নাই বাৰু। জানো পাই কি কৰো সেই মগু দালি আছে। মগু দালি বইলি খাও নে মচুৰ দালিয়ে বনাও নে জানো কি কৰোঁ, ৰাতিপুৱা আজি কি কলো জানা নে নাই? পানী দিয়া ভাত, আলুগুটি ভাজি সেয়াই।
অ হওক দিয়ক, তেনেকে আৰু এতিয়া গৰম ন ইমান গৰম পৰিছে। সেই গৰমত তেনেকে খায়ে ভাল লাগে।
সেইটো এ দেন
একে। বাকী হেৰি, আপোনালোকৰ সেইখনত বোলে ইণ্ডাষ্টি এটা খুলিছে বুলি কোৱা শুনিছো।
তাকেহে মইও কোৱা শুনিছো। মই ব ওচ
অ তাঁত শালৰ ইণ্ডাষ্টি এটা খুলিছে বোলে
অ অ তাঁত শালৰ ই অ তাত শালৰ ইণ্ডাচ টি কথাই কৈছা অ খুলিছে অ এই জুতিয়ে জুতিয়ে লগাই আছে ইজুতি পাছত সিজুতি সিজুতি পাছত সিজুতি
অ চাৰি পাঁচ খন হেনো শাল আছে পাই
অ অ বৌ হেই ল ময়ও লগাবলৈ দিছিলো নহয় তাত মেখেলা নুনী মেখেলা এ এখন আজি আনিলো বাইদ এতিয়া ঘৰলে প্ৰথমতে দিলো মানে কিবা ন হেৰি কাপোৰখন বেয়া কৰিলে
অহ
তাৰ পিছত আকৌ চেঞ্জ কৰি পেলাই বেলেগ লগাই দিছে
অ এই নতুনকে খুলিছে যে অকমান চাগে হেৰি হৈছে মানে খেলি মেলি হৈছে
অ অ সেইটোৱে
অ তাকে হেৰি মই কোৱা শুনিছিলো মানে এতিয়া আমাৰ এই ওচৰৰ খুৰীহঁতৰ ঘৰত কৈছে খুৰীহতৰ ঘৰলে গৈছিলো বুলে আমুকত হেৰি কি বুলি কয় এনেকে তাঁতশালৰ ইণ্ডাষ্ট্ৰি এটা খুলিছে
অ ভালেও যাবা দেই কেতিয়াবা কিবা দৰকাৰ হলে তাতে অৰ্ডাৰ দিব পৰা হয়
অ গামোচা আপোনাৰ চেলেং তেলেঙৰ পৰা ধৰি লোৱা আজিকালি সেইবিলাক লাগিয়ে থাকে বিহু ফকাতিয়ে আজিকালি আপ আপোনাৰ কিনা গামোচা সেইবিলাকৰ কোনো মানে হেৰিয়ে নোহোৱা হৈ থা
এ কিনা গামো চা ভেলোৱে নাই
উম উ বোৱা গামোচাখন দিলে যিমানটো সন্মান বাঢ়ে মানে
সেইটোয়ে কিনা গামোচা মানুহে আদৰো নকৰে
উম উ
ব'লেও ভাল নলগা হ'ল পাই
দিবলৈও ভাল নালাগে অ বোৱা গামোচাখন দিলে মানে যিটো ভাল লাগে যিটো সন্মান পায়
এইবাৰ আমাৰ সেই নামঘৰ সোণালী জয়ন্তী পাতিছিলে নহয়
অহ
সে চব মানে প্ৰতিঘ প্ৰাথমিকৰ পৰা দুখন দুখন চব বোৱা গামোচাই লৈছে দুজনী মানে কিনা গামোচা আনিছিলে
অঁ
ঘূৰাই দিছে সিহতি আকৌ সেয়া ঘৰলৈ নি বেলেগ ঘৰ বা বোৱা গামোচা আনি দিবলগীয়া হৈছে তাৰমানে আমাৰ কিনা গামোচা ব ব্যয়ৱহাৰ কৰাই নাই
অঁ হয় তুন আপুনি ধ সৰু ফুলৰে হওঁক লাগিলে বোৱা গামোচা খনৰ যিটো সন্মান আহে কিনা গামোচা খনৰ সেইটো সন্মান নাহেই
নাই সেইটোৱে
উম তাকেহে
আমাৰ হেৰি চব বোৱা গামোচা বাাই কিনা গামোচাটো উঠাই দিয়াছে কিনা গামোচাৰে তুমি পিন্ধিবলৈ হয় আৰু
উম হয় এই পিন্ধা পিন্ধিবলৈও মানে কি হয় চুটি চুটি আজিকালি সেইবিলাক গামোছা
অঁ চুটি পিন্ধিবওঁ নোৱাৰি অসুবিধা
উম এনেই আপুনি নুনী মেখেলা বব দিছিলে নে জোৰেই
জোৰেয় দিছিলো মানে মেখেলাহে লগাইছিলে প্ৰথমে।
অঁ অঁ এতিয়া মানে চাদৰ লগাইছে।
হাঁ
এতিয়া চাদৰ লগাই আছে চাগে।
অঁ এতিয়া চাদৰ লগাব কাইলে বাতি। কৰিম বুলি কৈছে জানো ববিন কৰি হলে মানে কাইলৈ বাতি কৰিব আৰু।
ঠিকে আছে দিয়ক ওচৰতে যেতিয়া যাম বাৰু মই গলে। চাম মানে মোৰ যাবলৈ মন গৈয়ে আছে। মানে হেৰি লগাইছে বুলি। কোৱা শুনিছো যে ইণ্ডাষ্ট্ৰি পাতিছে বুলি কোৱা শুনিছো।
অঁ ইণ্ডাষ্ট্ৰি চাবলৈ আহিব।
অঁ যাম যাম লাগি আছে।
পাবাই চা তুমি মানে তুমি নিজৰ মতে যি অৰ্ডাৰ দিয়া আৰু।
অঁ অঁ মানে আপোনাৰ দৰা বৰণ মানে। দৰা বৰণৰ সকলো বস্তু বোলে বৈ মানে হেৰি কৰি দিয়ে। আপোনাৰ ৰুমাল গামোচ। চাবাৰ ধৰিলে অল এভিথিং।
চ' তুমি যি। চোৱা অৰ্ডাৰ দিলেই হ'ল আৰু।
আপুনি মেচিন চিলায়ো জানে নহয় মেচিন আজিকালি চিলাই নিচিলাই।
চিলাওঁ চিলাওঁ মই কাটিং শিকি আছো।
হওঁক দিয়ক নিজৰ খৰচটোকে ওলাই থাকিব।
লাগে লাগে তাকে অঁ দু। টকা চাৰি টকা বোলে এই মোৰ চেম্পু এটাই হ'ল।
উম আৰু হেৰি নহয় বেলেগতো বেলেগৰে নিজৰে ঘৰত। এই বোলে ব্লাউজতো অকমান এৰালে বা ল'ৰাটো বা ছোৱালীজনী কিবা এটা স্কাৰ্টোকে অকমান এৰালে চিলাই দিম বুলি ক'বলে লাগে।
অ সেইটোৱে মেইন কথা সেইটোৱে।
পইচাটো পিছৰে কথা বাৰু। আজিকালি আপুনি কাপোৰ এযোৰ। চিলাবলৈ দিলে চাৰে পাঁচশ ছশ টকা লৈয়ে লয় এযোৰ পতি।
লয় লয় লৈ লয দহি চহি গাঠি কমপ্লিট কৰি দিয়ালে ধেই পইচা লয় সঁচাকে এতিয়া পাঁচশটো ধৰা তোমাৰ ঘৰতে ৰৈ যাব।
অ পাঁচশ চাৰে পাঁচশ টকা ত মানে। আপোনাৰ এটা ব্লাউজ চিলাবলৈ দিলে আঢ়ৈশ টকা। আৰু ডিজাইন দি পেলাইটো, তিনিশ টকাই লৈ লয়।
অ, অ।
সেইকাৰণে নিজৰ, সঁচাকে সেইকাৰণে মেচিন এটা লাগিয়ে পায়, মইও ভাবি আছো জানো
পাই ভাগে, পাই ভাগে।
তাকেহে।
আহিবাচোন, প্ৰথমতে আমাৰ ঘৰতে প্ৰেক্টিচ কৰিবাহি
অ, অ, যাব লাগিব ৰব।
মানে ইয়ালৈ।
অ, মই এই ইহঁতৰ স্কুল, চিছকুল বন্ধ হলে, যাম বাৰু।
অ, আহিবা অ, লৰা ছোৱালীকেইটা
জিটো ৰ'দ দিছে, আপোনাৰ কি কৈছো মানে অকলে, ওলাই যাবলৈ মনে নাযায় তেনেকে।
এ মালিকৰ গাড়ী আছে, গাড়ীতে আহিবা।
তাকেহে, তেখেতও আকৌ ডিউটিলে গুচি যায়, যে ৰাতিপুৱা আঠটা বজাত যায়, আঠটা চাৰে আঠটাত।
অ, অ।
পালে মানে, যাম আৰু মই ই
এ ঘৰতে গাড়ী আছে, ৰাতি ঘৰতে, গাড়ী আছে, ৰাতি ভাত খাজ খুৱাকে গোটেই কেইটা গুচি আহিব পাৰা।
অ, যাম, যাম বাৰু। মানুহজন সোনকালে পালেহি, যাব। হলে ভাল, আকৌ দেৰি হলে মানে, অকমান দিগদাৰ হয় বাৰু।
অ, আমাৰ এতিয়া গাড়ী গুড়া নাই, কাৰণেহে বৰ দিগদাৰ যাবলৈ ৰাতি বিয়লি।
অ, গাড়ী এখন ল'ব, আকৌ।
তাকেহে, এইবোৰ নো এই মিলাবই নোৱাৰো দেখোন।
বেছি দামী নললেও, মানে সৰু হেৰি এখনকে কমৰ এখনকে, লাগেও গম পাইছেনে আজিকালি।
অ, তাকেহে, পিছত চেষ্টা কৰিবগৈ লাগিব, লৰাও গাড়ী এখন ল'ম, ল'ম কৈ আছে।
অ, লাগেও মানে, নিজৰ ফেমিলিটো ওলাই যাব লাগে। কেতিয়া লগে।
অ, সেইটোৱে লৰাই এখন ল'ম বুলি কৈছে, মা এখন লব লাগিব, লচোন বা ডাঙৰ হৈ লও অকনমান, নিজে ইনকাম কৰিব পৰা হ।
অ, এই আপোনালোকৰ সেইকনা পৰা জুবিন ক্ষেত্ৰলৈ পাৰটি উলিয়াইছিলে নহয়, কি হল, গল নে নগলে, মই সুধিম বুলি পাহৰিলোৱেই।
তাৰপা যোৱা নহলে নহয়, যিটো লৰাই পাৰ্টিটো উলিয়ালে, ল'ৰাটোৱে আৰু হেৰি তাৰাপা, তেজুেলৈ গুচি গ'ল, কিবা নেটৱৰ্কৰ কাম কৰিবলৈ গাড়ী। তাৰপা, এই আমাক যাম, যাম, যাম, যামকে উলিয়াই, উলিয়াই, উলিয়াই, উলিয়াই, তাত থাকিলো আৰু। যাবলে নহয় নেকি?
অ। ইমান চব, ইমান মানুহবিলাক, গৈ আছে নহয়।
তাকে, হে।
অ মানে আমাৰ এইফালেও তেনেকে তাকে লগ বিলাক ইমান নাই যে আৰু এজনী দুজনী গোট খাই যাবলৈও বেয়া। সখকে হ'লে মানে মিল দি পেলাই যাবলৈ
আহ
তাকে
তাকেহে আমৰ
ৰাতি ভাত কিহে বনাব?
আহ
ৰাতি ভাত কিহেৰে বনাব এতিয়া
ৰাতি ভাততো কি কওঁ জানো মাছৰ বেপাৰী এজন অহা দেখিছো
আহ
এতিয়া কি কৰা হয়?
মাছ ল'ব চাগে
তাকে চাওচোন কি কৰিব পাৰো।
অ কি মাছ ডাঙৰ মাছ আনিছো নে সৌ মাছ শুনিছে
জানো কি ডাঙৰ মাছে আনিছে নে সৌ মাছে আনিছে নাজানো মই চাবলৈ আহিছোহে
অ এ সৰু মাজ ডাঙৰ মাছতকে সৰু মাছটো খাই ভাল লাগে আকৌ
উম তাকে বেপাৰী এজন আহিছে বাৰু সেই চাকে চাই ল
অ এনেকে মৰাম মৰা মাছ আনে যে আপোনাৰ ঘৰ ফালে ওলাই ন ওলাই জানো আমাৰ ফালে আহে বাৰু মাজে মাজে তেনেকে ম মাছ আাননে
অ আমাৰো এইেই জিতেন বুলি কয় বেপাৰী এজন আহে তাকে হে এতিয়া সেই হেৰি মাছ আনিছে মোৰ পচন্দ নাই মাছতটো
অ এতিয়া ল'ব হবনে নলয় চাগে
তাকে নল'ম বুলি ভাবিছো
অঁ হয় হয় মানুহজন থাকিলে ভাল বলে
এতিয়া বেপাৰীজন গলনে আছে
বেপাৰীজনৰ আছে বাৰু
অঁ
অঁ তাকে হে মই মালিকলৈ ফোন এটা কৰি চাব লাগিব মানে
অঁ হেৰি সদায় আহে নে মানে হেৰি সদায় আহেনে
অঃ সদায় আহে
অঁ আমাৰ এইফালে আকৌ তেনেকে কে নাহে কেতিয়াবাহে কাৰচিত আহে আৰু যেতিয়া আলহী দলহী আহে মানে উম পাবলৈকে টান হয়
উম ঠিক আছে দিয়াচোন তেতিয়া দেই মই বেপাৰীজনৰ লগত কথা পাতি লওঁ
অঁ ঠিক আছে হ'ব দিয়ক অঁ ফোনটো কৰি লওঁক অঁ